শুনিছোঁ শুনিছোঁ অ
উম
কি কৈ মই ঘৰত কি কৰিছ
এ মই এনেই বহি আছো বতাহ মাৰিছে
ক'ত আছ ইয়াত নাই সেই তাত
এ সিহঁত নদীয়ে এপাৰে আছো
আচ্ছা কেতিয়া আহিলি
আজি ৰাতিপুৱা পথাৰলৈ আহিছো হাল বাই আছে ট্ৰেক্টৰে
বুকা দিছে নি
বোকা মানে প্ৰথম চাহ বোৱাইছো আও বোকা আও কেইদিনমান মানৰ পিছত দিম
অ প্ৰথম চোৱা বোৱালে তেতিয়া দেৰি আছে বোকা দিয়ালে
দেৰি আছো অ এ ৰোৱনীয়ে পাবলৈ নাই নহয়
ৰোৱনী লগাব
উম ৰোৱনী
কঠীয়া নিজে পাইছা নে বেলেগৰ পৰা আনো
ঐ কঠীয়া নিজে পাৰিছে ঘৰতে উম
আমাৰ সেইটো কঠীয়া পাৰি থৈছো আও মাটি এবিঘা হে এদিন বোকাই দিলে হৈ যাব
অ কোনে ৰুৱে
ৰোৱনী লগাব লাগিব এইবাৰ আইতা হাতখন ভাগিলে যে
অ অ ৰোৱনী মানে কৰ দেৰগাঁৱৰ মানুহ লগাবি নে নে কৌৰ
দেৰি যনে ইয়াতে পাই নহয় ৰোৱনী
তই কেতিয়া কে যাবি।
সেইফালে সেই দাস গাওঁ খনো আছে নহয়।
অহ' অহ'
হেই দুসাহ বালে
অ' অ' আমাৰ আৰম্ভ কৰিছোঁ। আমাৰ অলপ পিছুৱোৱা।
অ' হেই ফালে ক'ত।
নদী বাক বতৰ অলপ পুৰা সেমেকা ৰ'দ নাই বতাহ মাৰি আছে।
ৰ'দ নাই মানে বৰ বতৰটো এইফালে ঠিক নহয়।
তাকে, বতাহ, ধোমহাই আহিব নেকি?
তেনেকুৱা আৰু কালি ৰাতি হেই সেইফালে মই ওলাই আহিলোঁ ৰাস্তালে কথা পাতিবলে। টোৰ বতৰ
অ'। অ'। মাততো কিবা তোৰ লাগি, লাগি ধৰিছে অকণ নেটৱৰ্কটো ভাল কৰ নিকি।
নেটৱৰ্ক মই ৰাস্তাতে আছোঁ, হ'লেও নেটৱৰ্কটো বেয়া।
অ', এতিয়া শুনিছে, তাকে এটা জেগাই ৰৈ ল' বোলা খোজকাঢ়ি আছ কাৰণে দিগদাৰ হৈছে নি ক্ৰিকেট খেলা হৈছে নাই? হেল্ল'! শুনিয়ে পোৱা নাই নহয়, তোৰ মাতটো
হ'ল বোলে একচেলী বোলে।
এদিন মই গৈছিলোঁ নহয়, তাৰ পিছৰ পৰা আৰু বন্ধ, বন্ধ, বন্ধই আৰু।
উম, এনেই আছ যদি এইফালে আহিবি কেম খেলিবলৈ।
কৃষ্ণ আছে জানোঁ?
তাৰলগত দৰকাৰ নাই নহয়। আমিকিটা আছোয়ে দেখোন, চাৰিটাহে লাগে মানুহ।
সময় পালে যাম বাৰু।
নাই আজি সেই কালি ইয়ালে মেছেজ কৰিলোঁ, ই ৰিপ্লাইয়ে নিদিলে। শুলে মানে তেতিয়ালে।
অ', ৰাতুল আকৌ সোনকালে শুৱে নহয়।
অ', তাৰপা সেই ৰাতিপুৱা মেছেজ কৰিছে, সেই কি- ত' কালি দিনতে কোৱা হ'লে গ'লো হয়, কাইলৈৰ পৰা যাম বুলি কৈছোঁ।
তাকে, সোমবাৰৰ পৰা আৰম্ভ কৰোঁ নি, ৰক্তিম আজি আমিও নগলোঁ নহয়। সোমবাৰৰ পৰা গোটেইকেইটাই দৌৰো বুলি ভাবিছোঁ।
ক'ৰ গধূলিকে, ৰাতিপুৱা দৌৰিম।
নহয়, সোমবাৰৰ পা।
সোমবাৰ কাইলে।
তাকে, কাইলেপা অ'।
ৰাতিপুৱা আহিবি, ক'ৰ গধূলি। উম, মই আজি ৰাতিপুৱা ধুনীয়াকে চাৰিটাত সাৰ পাই আছোঁ, তাৰপা মই ভাবিয়ে আছোঁ মই নাযাওঁ, গতিকে কালি মোৰ হেই ৰক্তিমে ফোন কৰিম বুলি কৈছিলে নহয়। চাৰিটা বজাতে, মই একদম পুৰা চাইলেণ্ট কৰি থৈ দিছোঁ মানে ফোন কৰিলেও মই আৰু নুঠাও।
উম উম আজি এনেও বতৰতো শুৱা বতৰ দি দিলে এইফালে দেওবাৰতো ৰেষ্ট ললো দিয়ক।
ৰেষ্ট লৈ ললো তাতে কালি লেক
অহ আজি ধৰিব নোৱাৰিলেহেতেন অহাহেতেনো।
ইমান হেভিকে মৰা নাই হ'লেও দৌৰিব পাৰিলো হয়, কিন্তু এলাহ লাগিলে যাবলৈ অকলে অকলে।
উম তই প্ৰগ্ৰেম কেইটা মাৰ ডেইলি দুটা নে?
প্ৰগ্ৰেম ডেইলি দুটা কামাও।
উম ঠিকে উঠিছে আকৌ।
উঠি ছা, ল ল ল'বি নেকি জিপ?
এই ৰদ নলওঁ ইমান পইচা নাই পাঁচশ কে দি পেলাই এইটোতহে লওঁ নি বেলগীটোত।
এই বেলেগঐটোত
কেলে মই নমৰো। হা, অ'। এচি চেচি নাই ফেন -চেন আছে হবলা।
তাত আকৌ তো তাতোতো পাঁচশ মানকে পৰিব পাঁচশ ন- পৰে দেখোন পাঁচ হেজাৰহে। এবছৰত পাঁচ হেজাৰতো।
ক'ত হেৰিয়ত এইটো বেলগুৰিটোত?
নহয় আমাৰো।
তাকে গোটেইেতটো পাঁচ হাজাৰো লগতে দিব লাগে আকৌ লগত দিবলৈ নাই এহেজাৰ দুহেজাৰক দিয়াহেঁতেন হলহতেন।
তেনেকে হলেতো সেই, এমাহত এহেজাৰকে পৰিব।
উম উম মান্থ লি চিষ্টেম হলে মানে।
উম।
তই কিমান পাঁচ হাজাৰ দি থোৱা আছে নে কি?
মই পাঁচ হেজাৰ দি থোৱা আছিল বছৰলে। এইটো ল'লে তো পাঁচশকেও নপৰে নহয়।
পাচশকে নপৰে ন? পাচঁশকে নপৰে আৰু, ভালেই। পিকে অলপ গ্ৰ'থটো কৰি ল।
উম, ৰেগুলাৰ নগলে গত নহয়।
তাকে পুৰা ডিচিপ্লিন ৰাখিবই লাগিব। দায়িত মেইনটেইন কৰ নিজ নিচিনা।
এ ডাইট দিবলৈ পইচা লাগেও।
তাইক মানে কি আৰুহ, পঞ্চাছ টকা মাংস ডেইলী।
দিয়া নাই নহয়।
পঞ্চাশ টকাকে মানে মাহেকে কিমান? পন্দ্ৰহখো টকা।
উম, সেইটো আকৌ মই নোৱাৰিম নহয়।
হেয়াৰ, ডেইলী নোৱাৰিলোঁ দুই তিনিদিন পইচা।
নাই হেৰী খাওঁ নহৈ, দিম।
অ' অ'।
ডেইলি দুটাকে খাওঁ আৰু সেইটোকে এফৰ্ড কৰিব পাৰিছোঁ।
ঠিকে আছে পাৰিবি দে।
বাকী ভাত খায় লে?
অত আছোঁ কোৱা
কি কি?
এইটো বোলো জইন কৰিম বুলি ভাবিহে আছো এতিয়া কনফিউজনত আছো বোলো, কি কওঁ কি নকওঁ লাগি আছে।
হম্, তু এতিয়া দৈৰি আছ নহয় দৈৰি থাকিলেও হ'ব।
তাকে মইও মেইনলি পেটু কমাব লাগে।
সেইটোৱে যদি সেই মাচুৰ বনা তেতিয়া জিম লাগে আৰু।
প্ৰথম মোৰ মতে পেটটো কমালিলে পিছতহে মাচুল বনিব হে নহয় এতিয়া যদি মই দৌ জিমটো লে একো নহব টোন।
ন এতিয়া যদি তই দৌৰ যি মোৰ জইন কৰ তেতিয়া বেছি খিনাই যাবি।
বেছি খিনাম অ, পটককে মানে।
যো এই প্ৰথমতে ধই ল তাৰপা যিন লবি তাৰপা তেতিয়া মাচুলটো সোনকালে গৈ ধৰি যাব।
উম - উম সেইটয়ে ভাবি আছো।
ভাত খালী নে নাই?
খালো।
কিহে খালী?
দালি ভাত, আৰু কিনো খাবি তই?
অ, ফচানন্দলি।
কলেজ হেৰিয়ত ললো মাধৱদেৱত। উম, মেছত ললো মেজৰ। উম
অ, আমাৰ লগৰ তেও মঠ এ।
লগৰটো মানে কোন?
বিষ্ণু।
অ, বিষ্ণু মেথছৰ নি?
আৰু।
মই তাক কালি তাক লগ পাইছিলো তাত সেই
স একেইদিন সদায় দৌৰি আছে পুৰা।
তাৰ এছ - এছ চি ভাল হৈছে তো নাইনটি টু আহিছে মাৰ্চ।
উম, এতিয়া যদি তাৰ সেই ৰানিঙত আহি যায় তাই চাকৰি কনফাৰ্ম।
তাৰ চাগে কনফাৰ্ম ইফালে এছ চি।
অটো।
উম,
তাত যেনিবা মাৰ্কৰ কথা নাই অকল যেনিবা পাঁচ মিনিটত তোৰ পাচ পাচ সি চৌবিশ মিনিটত পাচ কিলোমিটাৰ দৌৰিব লাগে।
তাকে হয়নাহয় সি আঠ পাক মাৰিছে সেইডাল
উম, কালি নপাক মাৰিছে বোলো।
উম, ডেইলি ব়াই বঢ়াই গৈ আছে আৰু।
তাতে নপাক আহিলে যেতিয়া তাৰো বেছি দিন নালাগে।
মানুহৰ ষ্ট্ৰেংটো আছে তো ষ্টেমিনা পুৰা আছে।
ষ্টেমিনা আছে মানে তোৰ জিম কৰি থকা যে
অ, জিম যায় নি ক'ত ৰদ যায় নেকি?
অ, আমাৰ লগতে এতিয়া সেই তাৰ সেই ছাবস্ক্ৰিপশচন খতম হ'ল ধৰিবই ললে যে সেইকাৰণে অ, উলোৱা নাই।
অ', ঠিকে আছে।
কলে যোৱা নাই নেকি?
নাই যোৱা নাই য তই কলেজৰ যে এই ক'বাত যে ছিকিম টিকিম যে গৈছিলো কোন কিহৰ আন্ধাৰত গৈছিলি।
কলেজ সেই মণিপুৰ
অ', মণিপুৰ।
এইটো তোৰ এ নে চেচৰ
আমি যাব পাৰিম নাই?
এ নে চেচ ল'লে পাৰিবি, কিন্তু এ নে ল'লে বহুত কামোৰ খাবি তই।
কি কৰিব লাগেনো?
তোৰ, তোৰ এইবোৰ চফা কৰিবলৈও দিব।
এই কলেজৰ
কলেজৰ তোৰ হস্পিতেলো নিব, মানে পেক প্ৰেক্টিকেল থাকে যে, প্ৰেক্টিকেল মাৰ্কৰ লগতো কাম কৰাই থাকে আও।
অ অ এন এছ এছ মানে এখন কি চাৰ্টিফিকেট দিব নেকি?
চাৰর্টিফিকেট দিয়ে তই যদি তিনিবছৰ থাক।
আত্চ্ছা তোৰ এতিয়া আছ নে কি তই ওলালি?
মই এতিয়া নোযোৱা হ'ল।
মণিপুৰত গৈ কৈছিলি কিনো, ফুৰিবলহে গ'লনে এনেই ট্ৰিপ নিছিলে নেকি?
হা?
মণিপুৰ ফুৰাবলে নিছিলে নে নে তাত কাম কৰিবলৈ নিছিলে।
নহয় নহয় তাত প্রগ্ৰেম হৈছিলে।
অ অ চাইন্সৰ খিনি পাৰে ন।
চাইন্স আৰ্টচ কথা নাই চবে পাই।
অ।
উ ঠিক আছে দে।
অ অ হ'ব।
অহ।